হেল্ল'
অহ
কি কৰিছা?
আছোঁ এনয়ে
খোৱা বোৱা হ'ল।
খোৱা বোৱা হোৱা নাই আজি নাখ নাখাওঁ আৰু গধূলি ডিউটিৰ পৰা আহি খালোঁ আৰু খাব মন নাই। এতিয়া
কেলে খাব লাগে আৰু
এই ভোকে লগা নাই নাখাওঁ আৰু
অ' অ'
আপোনাৰ খোৱা হ'ল?
এই খোৱা বোৱা হ'ল, মই ক্লাছ কৰিলোঁ নটা চাৰে নটামান বজালৈকে ক্লাছেই কৰিলোঁ।
অহ'
তাৰপিছত আহি পেলাই অলপ ভাত খালোগৈ। ভাত খাই আছোঁ আৰু ভা গৰুৱা হৈছোঁ বহুত, আজি দিনটো থিয় হৈ আছিলোঁ তাত কমেও তিনি ঘণ্টামান আমি থিয় হৈ থাকিলোঁ।
অ' মানে ক'টতো যাব লগা হ'ল নেকি?
আৰে ক'ৰ্টত লিখা মেলা কৰি গোটেই কাম তৎ কৰোঁতে প্ৰায় তিনি ঘণ্টামান হ'ল, তাৰপিছত গৈ পেলাই আকৌ ঘৰত গ'লোঁ, ঘৰত চহি তহি লয়
অহ'
থিয়হি সেইবোৰ মানে নাটাৰী তেনেকে কিমান মান হ'ল চাৰিখন মানে এইখনৰ তিনিখন তিনিখন কৈ হ'ল।
অ', এ দুজনৰ মানে তিনিখন তিনিখন হয়। অ', অ',
তাৰ পিছতে এইটো চহী লৈ পেলাই আমি আকৌ গ'লো তাত মা মাটি চাবলে।
অ' আকৌ মাতি চাব যোৱা হ'লগে। কিহৰ কাৰণে?
তাইক দেখুৱালোঁ বেলেগ দুটা আছিলে।
অহ অহ আৰু আছিল মানে মালিক।
অহ।
উম।
মালিক নহয় এনেই লগৰ হৈ অনিল।
অ অ অ উম উম।
তাৰ পিছত আহি আহি পেলাই আমি আকৌ গলো চিয়াদত জিয়াদলৈ। তাত খোৱা বোৱা অলপ হ'ল।
উম।
খোৱা বোৱা ইহঁতে খালে। মই এটা খালোঁ অলপ সৰু মোৰ ইয়াতে। তাৰপিছত তাৰ পৰা আহি পেলাই আকৌ টিউশচনত সোমালোঁ।
অ।
টিউশ্যন কৰি এতিয়া জাষ্ট সোমাইছোঁ। সোমাই বুলি ভাত চাট খালোঁ আৰু।
উ ক্লাছ
পানী হৈছে বহুত গম পাইছে নাই ডাঙৰ হৈছে পানী।
বানপানী হৈছেতো বহুত।
উম আৰু এই গাইনদী
মোৰ ৰুমমেটৰ ঘৰতো হৈছে। বানপানী চোতালত পুৰা মানে পথাৰ গোটেই চেচ কৰি দিলে।
অহ।
পুৰা এই পলস নে কি পেলাই দিলে সেইটো মানে খেতি কৰিব নোৱাৰিবগে চাগে আৰু।
খেতি কৰিব নোৱাৰি এতিয়া আক এই ঘৰে কান্দি উলিয়াব লাগিব ঘৰ চৰ।
ধান ৰুই হৈছিলেহে আৰু কঠীয়া অলপ পাৰ পাৰিছিলে বোলে গোতেই চেচ কৰি দিলে গোতেই মানে বালি মাটি আৰু স কিবা ডাঙৰ ডাঙৰ এ ঘ়ী কি খুন্দা নে কি সেইবোৰ
খুন্দা ওলাইছে ব খৰি
খৰি আমাৰ ঘৰত এ খৰি এ তিনিটা টেটৰ পাইছে
ৰাখিছেনে ডাঙৰ ডাঙৰ
সুন্ধা ৰাখিছে ডাঙৰ ডাঙৰ সেইবোৰ বিকিছে বোলে আজি
হয় নেকি এনেই কিমান মানত বহুত দাম
কিমান মানত মই এইবোৰ একো নাজানো খালি মানে অ দামী পাইছে চাগে আমাৰ সৰু দাদাই মানে পৰহি দিনা ৰাতি এটামান বজাত ভাইটি আৰু দাদাই গ'ল নদীত তাতে মানে ৰাতি এটা বজাত বৰষুণ বহুত দিছিলে ন এই তেতিয়াৰ গত তাৰ পাছত মাছ পায় নে কি বুলি আমাৰ তাত মানে বৰষুণ বেছি দিলে মাছ ওলায় নদীত উজান উঠে সেইকাৰণে ভাবিলে আৰু গৰম মাছ পাম বুলি তেনেকে গ'ল তাৰ পাছত আহিব নোৱাৰিলে এ ন
কেনেকৈ অঁ তেনেকেত পচিছতো কিছুমান
পানী বেছি হ'ল বহুত বাঢ়ি গ'ল মানে মানে খন্তে খতে বহুত বাঢ়িলে লে পানী তাৰ পাছত উপায় নাই গাড়ী লৈ গৈছিলে গাড়ীতটো পাৰ কৰিব নোৱাৰিলেগে নদী সৰু সৰু নদী আছে যে তাতে তাৰ পাছত দুট ৰাতি তেনেকে ফচি আছে ওলাই আহিব পৰা নাই তাৰপাছত, ৰাতিপুৱাও
তেনেকে মানে, ৰাতিপুৱাালৈকে আছে, তেনেকে থাকিল তাৰ পাছতে ৰাতিপুৱা মানে এ খৰি নদ মানে পুৰা উঠি আহিছে। আৰু খৰি সেইবোৰে ধৰি আছিলে। ফচি থাকোতে তাৰ পাছত তেনেকে জমা কৰি কৰি এ বহুত হৈ গ'ল খৰিত তাৰ পাছতে ৰাতিপুৱা কালি দিনৰ দুটামান বজাত ঘৰত আহিব। পাৰিছেগে পানী কমিছেগে সেই তে তাৰ পাছত টেটৰ, চেটৰ লৈ-গৈ মেলি আনিলেগে দুটা টেট
নহ'লে গাড়ীকখন কেনেকৈ উঠালেগে।
গাড়ীখন মানে পানী যেতিয়া কম হ'ল তেতিয়াহে আহিছেগে মানে
অ' বহুত দেঞ্জাৰচন নহলে অই গাড়ী ল-লৈ গ'লে হয়। উম, উম' এতিয়া মানে পাহাৰ অঞ্চলত যাবই নালাগে। পৰা বিপদসংকুল হৈ আছে। এতিয়া আৰু হ'বগে তাত মানে কি গোটেই গাইননী নী নদী কেই ব্লক কৰি ৰাখিছে। পাহাৰ পৰি পেলাই পাহাৰ কৰি এতিয়া পানীও তাত আগৰ পানীত গোটেই মানে এতিয়া চাওঁক গোটেই মানে এসপ্তাহ বা দুই সপ্তাহ পানী বই থকা পানীটো যদি ৰখাই ৰাখে কিমান ওপৰলৈ পানী উঠিব বাৰু কওকচোন? এই পানীটো যদি- একে লগতে ওলাই যায়, বাপৰে তেতিয়া চবা হৈ যাব।
চফা হৈ গৈছেইচোন বহুত গাঁৱত
এই আমাৰ অৰুণাচল পাহাৰত এইপিনে পাহাৰবোৰ কি হয় মানে ইমান শিল শিল থকা পাহাৰ নহয়তো।
উম'।
মানে কিহৰ পাহাৰটো, বালিময় পাহাৰ যে।
উম'।
সেইটো কাৰণে।
তাৰ পাছত আমাৰ এতিয়া ঘড়ী পাই লাভ হ'ল।
লাভ হ'লটো বহুতে
মানে কুঁহিয়াৰ যেতিয়া পেৰিব নহয়। হাজাৰ টকা মানে সেইটো খৰি দুটাৰ যি বিকিব ডাঙৰ ডাঙৰ খুন্দা সেইটোতো বিকিলেই আজি মানে ঘৰলৈকে নানিলে নদীতে। শিকিলে তাৰ পৰাই লৈ যায় মানুহ। তাৰ পাছতে যি ঘৰলৈকে জোতা, ট্ৰেক্টৰ আনিছে সেইটো মানে এ যেতিয়া আমাৰ এই কুঁহিয়াৰ পেৰিব যে তেতিয়া কামত আহিব মানে।
ডাঙৰবোৰ কি উঠাব নোৱাৰে? সিহঁতে তেনেকেই লৈ যায় নেকি?
অ' তেনেকে লৈ যায়। কিবা কৰি লৈ যায় নাজানো আৰু।
পাহাৰৰ ভিতৰত কি? কেনেকুৱা মানে কাটিটো আৰু অ'' থাকে, নেকি এইটো কাৰণে গছ- গছনি চা দেই গছ গছনি কাটিব ন' ন লাগে।
কাটি থোৱা নহয়, চাগে, কি বা বহুত পাহাৰত মানে বহুত বেছি বৰষুণ। খুন্দিয়ে ন'। বহুত বেছিকে দিয়ে, তেতিয়া চাগে মানে খহি যায নেকি বা কি বা হয়। বহুত মানে, অকল আমাৰ ঘৰত আমাৰ ঘৰত পোৱা নাই গাঁৱৰ মানে বহুতে পাইছে। খৰি উম' আৰু দুজন মানুহ উটুৱাই লৈ গৈছিলে বোলে
াহ।
মানে অ', আমাৰ ঘৰত। দাদাই উঠা লোগে মানে উঠি আহিছিলে মানে খৰি বুটলি আছিলে, তেতিয়া মানে পিছলি পৰি দুজন মানে একেলগে তাৰপিছত উঠোৱাই অলপ অকণমান দূৰ লৈ গ'ল তাৰপিছত আমাৰ দাদাই দেখিলে সাতুৰি মেলি বচা লাগি
ঠিক তে নহলে সিহঁতে গুচি যায় আৰু।
নহলে ইিহঁতেই গুচি যায় আৰু সাঁতুৰিবও নাজানে বোলে।
আ ছে ছে ছে ছে। আঁতৰিবই নাজানা আকৌ কেলে কি কৰি পিঠয়া বিচাৰি থাকিব লাগে। ইমান বিপদ আৰ সেই ডেন্জাৰ পানী তাৰপাছ
মানে এইবাৰ এইবাৰৰ নিচিনা কেতিয়াও অহা নাই ন পানী সেই সেইকাৰণে মানে ইমান কোনো ভবা নাই আৰু।
মোৰ ৰুম এটৰ ঘৰত সিহঁতৰ ঘৰ বোলে কেতিয়াও পানী নাহেই বানপানী হৈয়ে পোৱা নাই। এতিয়া গোটেই ঘৰত পানী চোতালত গৰু বহুত উঠুৱাই লৈ গৈছে বোলে।
অ, অ, অ, পথত বান্ধি থোৱা নাই?
উম। দিনত গধূলিলৈকে আহিছে আৰু চাৰিটা মানৰ প পানী পানী খন্তে খতে পানী আহিব
কন্টেকতে অ ও কণ্টেকতে গৰু চৰু উঠাই নিছে অ।
অ সেই গম থাক তাৰ পাছত ৰাতিপুৱালৈকে পানী নাই আৰু শুকাই গ'ল গোটেই। কিন্তু পথাৰ গোটেই বালি পেলাই থৈ গ'ল অ সেইটোত চাগে খেতি কৰিব নোৱাৰে আৰু ন?
অ, বালিয়ে পেলাই দিলা মানে।
বালি পেলাই দিলে গোটেই বালি আৰু পলহ হৈ ঘৰি চৰি গোটেই এতিয়া সেইটো টান হ'বগে চাগে মাটিটো ক'ত ভাল হ'ব আৰু ধান তাতে
উম যে ভাল নহয় পতকে এবছৰমান লাগিব।
গোটেই মানে যিমান খেতি মাটি আছিলে নিজৰ গোটেই মানে অকমানো বাচা নাই গোতেই তেনেকুৱা হৈ গৈছে।
হম।
এতিয়া মানে খেতি কৰিব নোৱাৰে আৰু প্ৰব্লেম নেক্সট মাহত অসুবিধা হ'ব নেক্সট বছৰত অসুবিধা হ'ব। খ'ব আৰু খাবলৈঁ
উম। এই পানী হ'লে বহুত বেয়া আমাৰ তাতো এতিয়া গাই নদীৰ পানীখন যদি এইপিনে ব্লক হোৱা পানীতো যদি আহি যায় নদী হয় গোটেই মানে বুঢ়াই পেলাব
উম।
এতিয়া ৰুলেও বেয়া হৈছে সেইটো কাৰণে ৰুবলৈ হয় এইটোতো এক এটা সময়ত ওলাই আহিবই মানে ব্লক হোৱা পানী নহয় জানো
অ
ব্লগ কৰাটো ওলাই আহিবই লাগিবতটো ক'ত যাব নহ'লে
আৰু প্ৰবলেম আহ মানে অসুবিধা হয় চাগে মাজে মাজেতো এৰিব লগা হৈ হৈছে চাগে পানী জব বান্ধি থৈ দিয়ে মানে এনেকে বৰ
এইটোতো এৰি দিয়ে তেনেকৈ এই যে এন এছ পি চি এৰিছে না আজি গোটেইপিনে মাজুলী চাজুলী গোটেই পানী এৰিব লগা হয় সিহঁতৰ এটা এ ও কণ্ডিশ্যন থাকেতো ওপৰলৈ ইমানখিনি উঠিলেইটো এৰিব লাগিব নহ'লে মানে ইমান বহন ক্ষমতাটো নাথাকে তকে বনাই যে, এইটো এক কিলোমিটাৰ পৰ্যন্ত অকল, দাঁতটোৱে ইমান। এক কিলোমিটাৰমান বহল ইমান ডাঠকে বনায়।
অ'।
ওখটো আছে আকৌ, ইমানে। তিনি-চাৰি কিলোমিটাৰ ওপৰলে। ডাঠটোৱে এক কিলোমিটাৰ মান।
অ'।
ইমান বনাই।
উম।
ক'ত পানীয়েটো যাওঁ উঠাই নিব পাৰে নেকি তাক নোৱাৰে নহয়।
ঘৰত অহা যোৱা কৰাটোৱে ভয় লগা
উম, ভয় ল'গা এতিয়া ৰাস্তা তাস্তা গোটেই পানী চানী আহিব দলংবোৰ বেয়া হৈ যাব। ঠিক আছে নহ'লে দেই পাছত কথা পাতিম হ'ব।
গম পাইছানে।
অ'- অ' হ'ব দিয়ক উম, অ'- অ'।